মাতটো আইছিনে মোৰ?
অ আইছি দে, মোৰ আইছিনে?
পাইছি দে। তোৰ এইটো হৈ যোৱাৰ পিছত সেই কত দিবি, চাবমিট কত দিবি।
আ-আ-আ-আ-আ-আ-আ
এবাৰ হেই নকবি দে মোৰ কিন্তু বহুত কিটা গেছি। মকো হেইটে মোকো সেই কি কয় মোকো এ মোৰ যদি ওলাইও মাজতে ৰখাই দিবি
অ হ'ব দে মোৰ যে ভোকা লাগছে জানা না
নহয় মোচ্ মই এক বটল পানী লৈছো খাই থাক-বা
মই পানী খাবা যামে ৰ
মই ল‌ওৱে লগত এটা বটল ৰাখোৱে পিয়া লাগে ন গৰমৰ দিন এনে তাতে খিণ
উম গম পাও মই অলপ আগতে পানী খাইছো এতিয়া আৰু থ থ হোনতো
মোৰ বাছাই মোৰ বাছাই এশ বিছ কেজি ওজন হৈছি
ম এশ বিছ কেজি ওজন হৈছি
মোৰ এশ পয়ত্ৰিছ মান হৈছে নিকি
হে মোৰ তোতচে বেছি মোৰ ইতান বেছি মোৰ দুইছ বিছ হৈছি
কিমান হৈছি
দুইছ বিছ
উম মোৰ তিনিশ বিছ আছিল
মই মানে মই মানে যদি ময়ো মাটিত খোজটো দেও মাটি খিনি অলপ অলপ দাবি দাবি যায় মানে হেই যায়
মই ডাইৰেক্ট সোমাইয়ে যাওঁ ভৰিখেনেহেতি মই দাবি নাযায় মই ডাইৰেক্ট সো সোমাইয়েই যাও
উলাই আহিব পাৰ নে
ওলাই আহিব পাৰো সেইখান ভৰি দিলি সেইখান সোমেই যায় এইখান ভৰি দিলি এখন উওলিয়াই দিলি সেইখান ভৰি সোমেই যায়
জেনো ইমান শকত হব লাগিছিল
অ বাপপাৰে বাপ ম সঁচাই মই দুনিয়াৰ হে থাক-লোঁ হয়
মইতো খাদ মই কি খাদ্য কি বস্তু মই পহ-ৰিয়ে গেলো হয়
হঅঅ সচাই দে বাদে দি দিলো মই বাদে দি দিলো আক পাইল
মইয়ো এনেই অলপ সৰি টো চলব মানে অলপমান হে কৰলো হয় আৰু এ আমাক যে ইতিহাসত পঢ়া ছিল অলপমান আৰু দিনটোত অলপমান এনহা সেনে সেনে হল্লো হয়
সচাই দে
মানে কি নহয় যোনী শকত একগিলাচ পানী খালো শকত যোনে খিন সিমান খালেও খিন
মানে কি জানা আমি সৰুৰ পৰা ক্ষীন নে
এই নহ
কি
মই জন্মতে তিন কেজি তিন-ছ আছিলো
তিনি কেজি তিনিশ মই তিনি কেজি দুইশ আছিলো
অ',
হাঁ
তোমাৰ কি মানে, মিলি যায়',
তিনি কেজি দেখুৱাই আছিলোঁ, আমাৰ মা, আমাৰ মায়ে', মই থাকোতে পুৰা খাৱাত থেই দিছিল
আমাৰ মায়ো', দুই মিনিট, মোৰ অ', মোৰো, মোৰ ', মোৰ আনকি, কি বস্তু খাইছিল জাননে? মায়ে আ', মায়ে মানে', মোৰ বাৰীত এইগিলা যি যে এইগিলা খাবা দে গাখীৰৰ লগত মিহলাই কিনে অ', হলথি লি হিগিলা', সেইফালে কিন্তু সেইগিলা আমাৰ এ তি', তৃতীয় সদস্যটোৱে বাৰীত খাছিল খাওঁতে তৃতীয় সদস্যটোৰ উজনেই নহল সেইটো মানে মোৰ বাৰীত সেগিলা নাখায়', এনে একদম মানে নেচে, এই বে-বে-বে প্ৰকৃতিৰ পৰা যি বস্তু', পাচি, এ', প', প্ৰকৃতিৰ ৰূপে মানে বহুত বস্তু খাছি, সেই বস্তুখিনি প্ৰকৃতিৰ পৰাই', খাই কিনে মোৰ ওজন ইমান হৈছি',
আমাৰ খাঁছিল, আমাৰ খাঁছিল, কিন্তু মোৰ বাৰত নহয় আমাৰ সৰুটোৰ বাৰত খাঁছি', সেইকাৰণে আমাৰ এই ইয়াৰ বাৰত মানে ইমান এটা ওজন নাবাঢ়িল
এ, সেইটো, ইগিলা হিমান খাবা নালাংগে প্ৰকৃতিৰ পৰা বস্তু খালি বহুত ভাল বুজি পাইছ নে?
আমাৰ মায়ে কিন্তু শাক চাক এইবোৰ বহুত',
সেইটো- সেইটো কাৰণে আমি শ', সেইটো কাৰণে আমি শকত আছিলোঁ ন, আমাৰ ময়ো খা', এইবাৰোৰ বাবে আমাৰ সা, হত দ্বিতীয় সদস্যও খাছিল',
অ', অ', তাৰপিছত মই ক'বা গে'লি শ্ৰেণী আঁহ', এইট মান ল', অ' হয়', চ' অ', অ', ' আঠ মানলৈ বঢ়িয়া আছিলোঁ, যেতিয়া পায়ে নিজে জানা হলোঁ, যেতিয়া পায়ে', ইমানত এইবিলাকত পললু', তেতিয়াৰ পৰাই মানে নিজৰ দেহা মই নিজে খাই পেলাইছোঁ',
মই-মই, তাৰপিছত মই, এই সৰুৰ পৰাই মই ইয়াতে আছিলোঁ, ' তাৰপিছত অলপ হলেও অলপ ভাল দেখা আছিলোঁ, তাৰপিছত মই', মই তাৰপিছত, সেই হয়-হয়-হয়-হয় তাৰপিছত আৰু মোৰ এইটো জি', এ', এক শ্ৰেণীৰ পিছাত, তো, মই মানে প্ৰথম অলপ অলপ শকত হৈছিলোঁ', প্ৰথমবাৰ সেই ঘৰত', তে', তাৰপিছত এক্সৰে নিবি যাওঁতে মই যি খিনালো, খিনি- খিনি -খিনি- খিনি- খিন- খিন- খিন', ন হয়', এতিয়া হাৰা কেটা ওলাইছোঁ',
অ' আমি কিন্তু যত্ন দিলি ভালকৈ যদি যত্ন দেও', ধৰ দুই তিনি মাহ মান ধৰ যদি ঘৰত থাকি পুৰা খোৱা মিলা কৰো
সেই মানে, সেইটো কি জানানে? যিটো আমাৰ দ্বিতীয় সদস্যটো কছিল, কছিল মোক',
আমাৰতো কৈয়ে থাকে, মোক সদায় কৈ থাকে মোৰ', সদায় সেয়ে কৈ- কৈ, শুনি -শুনি -শুনি মোৰ মাথাত পূৰা বহি গিছিল',
এ শুন, মানে কি জানানে? উ', মোৰ', - আমাৰ দ্বিতীয় সদস্যতো মোক কৈছি', মই এনেই চবতে ঠিকে আছো ঠিকে আছো মই কিন্তু মানে যেতান খাৱাৰ ক্ষেত্ৰতো আহে, উ', মই মানুহতো বিহিলা হৈ যাম', এ নে কৈছা, ফিজিক্সতো হয়তো',
আমাৰ এইটো, আমাৰ দ্বিতীয় সদস্যটো, আমাৰ দ্বিতীয় সদস্য', ত', ভাত কি কম খাব, মোতকেও ভাত কম খায়',
উম
কিন্তু দেখিলো মানে স্বাস্থ্য চেহেৰা ভালে আছে থু থু থু ন
এ তই নকবি এইগিলা কিয় কৈ থাক মানে নকবি বুজি পাইছা না নকবি এইগিলা বস্তু শুন যি মোৰ আগত ক'লে ক'লে কাৰণ এই বস্তুটো বহুত বেয়াকে মানে মুখ লাগে বুজি পাইছ
অ জানো লাগে আমাৰ আমাৰ এই হো আমাৰ ঠিক হয় মইতো পাৰিলি মোৰ পৰা অলপ দিয়ে দিলো হয় তো চৰ্বি তৰ্বি মোৰতে সেনে হয়
মইতো চাহ
হা
সময়টো চা
মই এ হোৱা নাই দে হ'ব দে অলপমান আছে আৰু হেৰি তহ তৰ দ্বিতীয় সদস্যটোৰ কথা আৰু মোৰ কথা কিন্তু মিলেই
অ
আহহ্ হু হু হু
ভুলতে সেইয় হৈ গল নিকি মানে ধৰি লও এ আত্মাটো ধৰি লও তোৰ আত্মাটো মোৰ তাত আহিবা লাগিছিল মোৰ আত্মাটো তোৰ তাত যাবা লাগিছিল ভুলতে মানে হেৰি
আ সাল সলনি হৈ গেল
সাল সলনি হৈ
অ এ ওপৰৰ সদস্যটো দিবা মানে ভুল কৰ কি লালছ
এটাই মানে কি কি জানানে এটান এ ওপৰৰ সদস্যটো সেই দি আছিল মানে দীঘলটো দি আছিল ছিল তিতন তই জিৱাহান খুচবা গুচি গেলি
সেই সেইয়েতো
আৰু ওপৰৰ সদস্যটো যি তা পদটো দি আছিল মই কিবা বেলেগত বুজি গেজিলো
এ সে ত আমি মানে নাছিলে লাইনটো
অহ
সেইটোয়ে আমাৰ ভুল হল এহ কি কৰবি আৰু এ দে যেনা তা যি দিছি মই তাতে সন্তুষ্ট বছা
সচাকে মইতো মোৰ মোৰ সেইটোৱে মোৰ কাৰণে ভাল কিন্তু অলপ ভাল লাগিব দেচোন আৰু সেইটো বেলেগ কথা কিন্তু এতি মোৰ কাৰণে ভাল আৰু যিখানটা হলেও কাৰণ কি জান যদি শকত হ'লো হয় ক্ষীণাবাৰ কাৰণে কিমান কষ্ট কৰব লাগিল হয়
আৰু কি খাবা ইচ্ছা গেলিও অ খাবা ইচ্ছা গিলেও একৌ খাবা নোৱাৰলোও হয় এ আ অ সেই হৈ যাব চৰ্বি বাৰ্ব শকত হম কিবা কিবি হেন তেন
আ ইটান চাহ যিমান ইচ্ছা যি ইচ্ছা তাকে খা একো বা বাধা বাধকতা নাই
কিন্তু অলপ লাগেওছা বৈদিটো জান না
এ সেয়টো কছো মই মোৰ কাৰণে মোৰ কাৰণে মোৰ শৰীৰ এটোৱে ভাল কিন্তু অলপ লাগব আৰু
অ অলপমান লাগে মইয়ে চেম এ চেচ একে মোৰ কাৰণে মোৰ কাৰণে মোৰ দেহটো ভালে
অ তই আৰু এটা কৰছিলি দে যিটো মই নকওঁ আৰু গমে নেপালি ত হৈ কিনে হে হে
অহ মোৰ দেহাতোৱে মানে ভালে আছে হলেও মানে অলপ লাগে আৰু
অলপ লাগে এই তোক সেই লাগে অলপ। সেই হ'বা লাগে তই ওখ হবা লাগব অলপ ওখ হবি বুজি পাইছ না বহুত চ।
এ নহয় ওখ টো মানে চা মোৰ দেহাটোৰ লগত মোৰ ওখ টো ঠিকেই আছে।
তোৰ অ সেই তোৰ তোৰ দেহা তোৰ লগত তোৰ ভন হুন এই বস্তু। তুমি ঠিকে আছ তোৰ দেহাটোৰ লগত তোৰ ওখ টো ঠিকে আছে। কিন্তু মানে যদি ভাল। বা যদি আমাৰ আপি চলিৰ বা আমাৰ সংগঠনটোৰ আপি কেইটাৰ লগত মিলিছে ত সেইটো কি ক চাপটো অলপ মানে দেহাটোও বাঢ়াবা লাগবৌ ওখটো ত বাঢ়াবা লাগবৌ সেনেকুৱা।
অহ গম পাইছো মানে মই যদি ওখ হওঁ তেতিয়াহ'লে বেছি খিনাম।
এ সেইতো মোৰ সেই মোৰ সেইটোয়ে হৈছে ত মই ওখ আছো। কাৰণ তোমা খিণ হল ন এই মত তোৰ সৰুতে কি ইচ্ছা আছিল মই একদম দিপি এৰ মই একদম। স্বয়ন
এ এ আপি আপি আমাৰ এই। এই পৰীক্ষা যাবা দি মেইন আমাৰ হেৰি পৰীক্ষাটো যাবা দে। এনাকা দেহাৰ সেই যত্ন ল'ম নহয়। শকত হৈয়ে এৰিম।
শকত হম
তাকেতোন
ভগৱানে অলপ মুৰ দাঙি চালি হয়।
কালি তই যোগাযোগ কৰিবি নে
অ হ'ব দে কৰিম দে।
নাপাহৰবি।
আ
নাপা-হৰবি।
অহ অহ নাপাহৰো দে। মই যদি পাহাৰি যাওঁ তই কবি আৰু মোক।
অ অ হ'ব দে হ'ব দে।
হৈছি দে ৰাখো দে তইলেহেতেন অহ দে আহ।